হেল্ল',
শুনিছানে?
মন লাভে হ'ল জান নে? জানা সিহঁতৰ এতিয়া টিভি চাব লৈছিলো তাৰ পিছত ভাবিলো নাই ইহতৰ বাৰটাত চাও বোলো কেনেকুৱা মোক জানানে
অ' অ'
কপাল চিকেন বাৰ্গাৰ দিছে
ৱাও ভালে আছে
উম
আৰু চিকেন ৰোল নে
উম
ৰ'লটো চিকেনৰ নে
উম
উম কংগ্ৰেচুলেচন
উ
লাভতে লাভ আৰু
উম আকৌ একিদিনৰ ভিতৰত এটা দিব লাগিব
হয় ন
অ'
খোৱা খোৱা তোমাৰ এ দিন
তাকেনো
উম
মই মানে বাৰ্গাৰ এনে নাখাও
উম
ফকত যদি পাইছো নাই ফকতে পালে ময় খাম
সেই কুষভি তাকে নহয় নহয় এ মই বেয়া মই বাৰু মানে চোৱা হা মই কিছুমান বস্তু ধৰা তুমি উম ইমান ভাল নোপোৱা হয়নে কিন্তু সেইবিলাক বস্তুতো আৰু তুমি ফ্ৰীতে পাই যা ফ্ৰীতে পোৱাতোতো উম এইটোতো আৰু
এইটো মানে মই আশাও কৰা নাছিলো বাৰু ফ্ৰী টে কোনোবাই বাৰ্গাৰ দিয়ক তাতকে চাওমিন দিলে হয় যদি
মোৰ এনেকুৱা লাগিছে সিয়াৰ অ'
উম উম
আৰু মোৰ ফটকেইটা মাৰি দিলো ন
উম
মই যদি খাই ললো হয় সেনেকে জানা এৰিম ফ্লিপকাৰ্টত মোক কৈছে হা সি মানে আমি বাকীম চে তেওঁলোকৰ মানে হেৰি ৱাইফ জনীৰ নাম মিদুস্মিতা ডন
অ'
সি মানে মোক অ' মোৰ নামৰ পাৰ্চেল থাকিলে সি ক মোক আগতে ফোন কৰি লয় আৰু তোমাৰ নামত পাৰ্চেল আছিলে যাম নে মইো কেতিয়াবা কওঁ যে, তলতে দি থৈ যোৱা ফাৰ্মাচীখনত সেইদিনা আহিও মোক ফোন কৰিছে, আইফোন আছিল মোক ফোন কৰিছে হা সি কৈছে হেৰি অ', পইচা দিয়া আছে, কি কৰিবা ল'বানে? মই বোলো পইচা দিয়া আছে যদি ল'ম দিয়া। কৈছে, হেৰি। মই বোলো কি দিছিলো অৰ্ডাৰ, মই পাহৰিছোঁ আৰু
উ
সি কৈছে, আইফোন চোন তোমাৰ এইটো আনবক্সিং, বক্স খুলি অপেন বক্স আছে খুলি দেখাব লাগিব আমি।
অ', মাই গত আইফোন।
সি মানে যদি চিনাকি নহ'ল হয়, মই তাক নকলো হয়। চিনাকি সেই কাৰণে মই তাক ক'লো যে মই আইফোন অৰ্ডাৰ দিয়া নাই আৰু মই পইচা দি থোৱাও নাই।
তুমি নামটো ভালকে চোৱা।
তাৰপিছত,
তাহাতোৰে সি চাইছে, চাই কিনে কৈছে অ', তুমি নহয় জানানে টাইটেলটো বেলেগ। মই বোলো এইমাত্ৰ দি গ'লা হয় নে মই বুলি, কৈছে একদম মই তুমি বুলিয়ে ভাবি আহি আছোঁ। তো জানা নে?
উম্।
কৈছে বেলেগে হ'লে লৈয়ে ল'লে হয়, তুমিহে নললা মাছ
এ লৈয়ো লাভ নাই নহয়, কিবা মোবাইলত এটা ক'ত থাকে তো, আই এফ এছ মানে কিবা যে উম্, সেই কৰ্ট টো দি এট্ৰেক্ট কৰিব পাৰি নহয়। কোনে লৈছে, উম্।
আৰু ওচৰৰে ন তিৰোত গৰাকী, তেওঁতো আহিবইে। খুজিবলৈ, মই এনে লৈ কি লাভ।
তাকে। এই তেনেকুৱাই হয়, ডেলিভাৰী কৰা মানুহ বিলাকৰ লগত একেবাৰে লাষ্টত চিনাকিয়ে হৈ যায়। আৰু ডেলিভাৰী কৰোঁতে কৰোঁতে।
অ'।
উম্।
সি যে আৰু মানে উম্, বেছিয়ে জানে সি। সি জানা মই শুই থাকিলেও গম পাই হা দুপৰীয়া। টাইমতোত সি ঘৰলৈকে আহে আহি কেনে মাতে। মাক মাতে, মাতি কিনে কয়। তাই চাগে শুই আছে ন, এইটো পাৰ্চেল আছিল দিয়ক তাইৰ।
তেনেকে দি থৈ যায়।
উম্, উম্।
ভালো দিয়াচোন, চিনাকি থাকিলে মানে কৰ'বাত গ'লেও কয় যাব পাৰোঁ আমি।
তাকে। মোৰো আছে বাৰু দেই, আমাৰ তাৰতো চবৰে চিনাকি বাৰু কাৰণ আমাৰ তাত মানে কি হয়, হেৰি কি আছিলে সেইটো? অ', ওচৰতে অফিচ আছে যে
উম্।
সেইকাৰণে যেনিবা চব ল'ৰা বিলাকেই চিনাকি।
উম্।
উম্।
আৰু তোমালোকৰ চাগ, এৰিয়াত ডাঙৰ নে তোমালোকৰ?
উম্?
তোমালোকৰ এৰিয়াটো ডাঙৰ নে?
অ', এৰিয়াটো ডাঙৰ মানে, কিহৰ এৰিয়াটোৰ কথা কৈছাঁ?
উম ধৰা তোমালোকৰ জেগাখিনি যিখিনি আৰু সেইখিনি টাউন এৰিয়া নে?
টাউন নহয় দেই গাও হয় মানে গহপুৰ চাইডে তেজপুৰৰ পিছৰ এইখিনি গাঁওৱেইটো পৰে গুৱাহাটীখনহে চহৰ আৰু।
উম উম।
এ লৱাৰ আছাম লৱাৰ আছামৰ এইখিনি মানে গুৱাহাটী খনি চহৰ বুলি কয় আৰু। নাইব ত নলবাৰী টাউন বুলিয়ে কৈ চাগে ন?
গাও নলবাৰীও গাও।
অ' ত তেনেকে আমাৰ তেজপুৰ খন বাৰু কিছুমানে তেজপুৰ টাউন বুলি ক'ব বিচাৰে কিন্তু টাউনত পৰিছেনে নাই মই ভালকে গম নাপাও দেই।
তেজপুৰৰ মোৰ কি জানা উম আমাৰ যেনে গুৱাহাটীৰ ধৰা এতিয়া আমি চানমাৰি টানমাৰি এইখিনি টান বুলি কওঁ কিন্তু বৰঝাৰৰ সিটো চাইডত টাউন নপৰে ৰুৰেল এৰিয়া পৰে।
আচ্ছা আচ্ছা।
বা ধৰা ইফালে লংজেষ্টৰ পাৰ হৈও ৰুৰেল এৰিয়াই পৰাই।
আচ্ছা আচ্ছা।
সেইকাৰণে চাগে তেজপুৰৰো মেইন য'ত ধৰা বেংচেং আছে। বা হেৰি আছে সেইখিনিত টান হৈ চাগে। পংলা ঘত কামো আছে ন? উপকলা শতকখন।
অ' তেজপুৰৰ আজিকালি বন্ধ কৰিলে বুলি শুনিছো।
উম সেইখন হেৰি গৈছে মেঘালত কিন্তু আছে।
উম, উম।
থাকাত আছে ইয়াতে মানুহ নধৰা হোৱাৰ কাৰণেহে মানে মেঘালয় নিছে।
আচ্ছা আচ্ছা এনে মানে আছে। ইমান মানুহ পাগল হৈছে নে তেজপুৰ ফালৰ। উ
উম।
বাই ভাল যাব তাৰ উম।
আৰু হৈছেও চাগে জানা আৰু এনেকুৱা কোৱা হৈ যায় ন কিছুমানৰ যে উম ল'ৰা ছোৱালী বাহিৰত গুচি যায় তাৰ পিছত আৰু মাক বাপেকহঁতক নাচায়। মাক বাপেহঁতে সেইটো কথা ভাবি ভাবি যে
উ, পাগলৈ হৈ যাই অ'।
পাগল হৈ যায় যে সেনেকুৱাই কিবা হয়।
এ সেয়াই আৰু আজিকালি ল'ৰা ছোৱালী বিলাকৰ কথা কিনো কবা বাৰু কোৱাচোন।
উম।
কিন্তু এটাই মানে এইটো প্ৰাউড ফিল কৰিবলগীয়া কথা যে। এনেকুৱা জেনেৰেশ্যনত থাকিও ধৰাচোন আমি সেইবিলাক তেনেকুৱা নহয়।
সেইটোয়ে।
উম আৰু কেতিয়া হবও নোৱাৰো দিয়াচোন নিজৰ মা দেউতাক এৰি থৈ কা তেনেকুৱা হেৰি হ'ব পাৰিব নেকি।
কোন আৰু কিছুমানে পাৰে জানা আমাৰে উম উত্তৰৰ আছে।
মই এটা কথা চাইছো দ তুমি চাবা উ মানে যিমান যেন যি জেনেৰেশচন টোক গালি পাৰে। কিন্তু সিমানতটো বেয়া নহয়।
জেনজিটো বেয়া নহত ককেইটা বেয়া কাম কোনকটাই কৰি আছে জানা নাইটা ধয় নাইনটি এ অ', অ' ম। সেইকেইটাই যিিকেইটা নাইনটি টু নাইনটিিত জন্ম সেইকেইটাহে এতিয়া ধৰা মাক বাপেকত বুঢ়া হৈছে বা হেৰি কৰা হৈছে তাহাঁতেহে পঠাই আছে চত আমি কত পঠালো আমিতো বিয়াই হোৱা নাই খুব কম হয় তোমাৰ ধৰা থাৰ্টি পাৰ্চেন্ট মানে বিয়া হৈছে জেন জেদৰ
সেইটোৱেইটো কৈছোঁ। আৰু, জেন যি বিলাক, কি জানা, জেন যি বিলাকে, কোনোদিন মানে, মানুহক বেয়া ব্যৱহাৰ, নিজে জানি-বুজি নকৰে। সিহঁতক, হেৰি কৰা যায়, ন
উঠোৱা যায়, উচোৱা যায়। তাৰ পাছত, কৰে।
তেওঁলোক-তেওঁলোকেতো, হেৰি, কি আছিলে এইটো তেওঁলোকে, সিহঁতি, মানে, কি জানা, নিজক লৈ ষ্টেণ্ড লয়। সেইটোৱেই, মানুহে বেয়া পায়। উম, তুমি এবাৰ চাবা, তুমি। মানুহক, সমাজত, তুমি এবাৰ নিজৰ কাৰণে ষ্টেণ্ড লৈ চাবা। তোমাক চবে, বেয়াই পোৱা হৈ যাব। তুমি যিমান, বেল মানুহক বেয়াকে ক'বলৈ দিবা। সিমান, মানুহে তোমাক ভাল পাব।
অঁ।
হয়েনে, নহয়? কোৱাচোন। উম, তাকে। সেইয়াই আৰু, বেলেগ
উম, তুমি কম্পিউটাৰ কৰ্চ কৰিছিলা, না?
অঁ
অঁ, ক'ত কৰিছিলা?
ক'ত কৰিছিলোঁ? মানে, আমাৰ তাতেই কৰিছিলোঁ।
অঁ, গুৱাহাটীত নাই কৰা।
গুৱাহাটীত নাই কৰা।
উম, মই কৰিছিলোঁ। মোৰ শেষেই হৈছে। মোৰ, জাষ্ট, টেলিটোৰ, জি এছ টি পাৰ্টটো অলপ কিবা আছে। মোক সদায় চাৰে মাতে। মই সদায় নাযাওঁ।
মানে, আজি বৰষুণ কালিও, এতিয়া, মই লিষ্টখন মোৰ কালিৰ চিডিউল মিলাই আছিলোঁ, এতিয়া টাইমে মিলাব পৰা নাই। কোন, কেতিয়া যাওঁ, আৰু বেয়াও লাগে। এতিয়া, মই ছাৰক মেছেজো নিদিয়া হ'লো, এতিয়া। মানে, পৰীক্ষাটো দিব লাগিব, ন। কিন্তু, পৰীক্ষাটো দিয়াৰ কাৰণে, আমি টেলি জি এছ টি টো, আজিকালি, খুব লাগে। সেইটো যদি, ভালদৰে নিশিকো, তেতিয়াতো নহব।
তাকে, আজিকালি, কম্পিউটাৰটোতো, বাৰু, বহুতেই ইম্পৰ্টেন্ট হয়।
বহুত হয়। উম, জবৰ ক্ষেত্ৰতো
অঁ,